হেল্ল' অহ কি কৰিছা।
সেইয়া এই মাত্ৰ ভাত খালো আকৌ।
অ' ভাত খাই বাগৰিছো।
অ' খালা ন'।
খালো দিয়া।
কিহে খালা।
দালি তাৰপিছত দালিত কঠাল গুটি তাৰ পিছত ৰঙালাও, আলু ভাজি।
বা এনেকুৱা গৰম পৰিছে অ' গোঁসাই। আজি যে গৰম পাইছো দেই।
বহুত এইটো বতৰ এইটো বতৰত একো বেলেগ খাব মান নাযায় নেমু চেপি পি খাব মন যায় দালি। তুমি কি দেখালা।
ময়ো সেই দালিয়ে বনালো, দালি বনালো ভোল। ভোল আলু ভাজিছো আৰু ভেন্দি ভাজিছো।
অ' কাহত ভেন্দি তোমাৰ কাহ-কফত ভেন্দিটো বেয়া।
ভাল হৈছে যে এতিয়া, ভাজিলে একো নহয় এতিয়া হেৰিটো নাইকিয়া হৈ যায় বিজলটো। কচুকেইডাল মান হৈছে এ মানে খিনিতে ভাল জেগাই ত' তলতে মোৰ লগ লগাই আছে কিন্তু সেইটো খাবলৈ একো সাহস হোৱা নাই। সেইটো মানে বিজল হ'লে বস্তুটো এলাৰ্জেটিক ন'।
উম।
কচু উম বা বিলাহী এইটো এলাৰ্জেটিক হয় বস্তুতটো। কিন্তু এই বেঙেনা খাইছো ভেৰেন্দিও। খাইছো দেই আজি দুই তিনদিন মানৰ পৰা।
মই যে বেঙেনা একদম খাব নোৱাৰো।
ম অ, নোৱাৰা ন মই বহুত ভাল পাও আমাৰ এই মোক বকী আছে বেঙেনা খোৱাৰ কাৰণে ভেণ্ন্দি খোৱাৰ কাৰণে। ইহ আৰু কি খ যে এক নাই আকৌ খু - খু অকমান আহিছেও বাৰু। কিন্তু মোৰ এটা ভুল কথা মই টো এৰি দিছো ন ঔষধটো এৰি দিছো মই মানলপ ক'ত নাই খোৱা।
ঔষধটো এ কমপ্লিট কৰিবা।
তাকে আকৌ খাও।
মই ইন্জেকচনতটো দুটা লওতে ভাল পাই। কিন্তু গোটেই সাতটা কমপ্লিট লৈছিল।
কিন্তু ল'ব লাগিব কিয় জানানে এইটো এটা কৰ্চ থাকে ন। নললে আধৰুৱা কৰিলে তোমাৰ কাম নিদিব আৰু ত পাছত। জামতটো ওলাই গল মাহতে খালে নাই ভাত?
খালে - খালে চব খালে।
অ, তোমালোকো আৰু টাপ হব চান্ধালাই ঘৰ ন।
উম, সেয়াই আছো আৰু তেনেকে।
অ, দে
আজি কেই তাৰিখ হ'লি আজি ছাব্বিশ তাৰিখ।
ছাব্বিশ নে পচিছ আজি ছাব্বিশ
অ, আজি আজি - আজি ছাব্বিশ। অ, পচিছ - পচিছ - পচিছ - পচিছ।
হে - হে - হে - হে, এ মই ভাবিছো অ, শেষেই হল। বা গৰম আৰুো কিমান দিন আছে বাৰু এইটো আগষ্টলৈ - আগষ্টলৈ ছেপ্তেম্বৰলৈ থাকে গৰমতটো ন।
আগষ্ট অ, ছেপ্তেম্বৰলে থাকে।
ছেপ্টেম্বৰ থাকিব। উম,
ছেপ্তেম্বৰ লাষ্টৰ পৰা অকমান - অকমান আহিব।
তাকে। এইটো জুন গ'লে জুলাই আগষ্ট মানে দুটা উম,
অ, অৰুণাচলত প নি আৰিছে নহয়।
পানীছে মানুহ বিলাকৰ অৱস্থাতো ভয়ানক ন দেখিছানে।
বা ইমান এনে পতিবাৰে হয় ন উপায় নাই এৰি দিবই লাগে ফৰ্চত নহ। বহুত পানী জমা কৰি ৰাখে কেনেকুৱা তাততো ক্লাউড ব্লাষ্টো হৈছে।
অ, হেৰি হৈছে তাৰ পিছত ফোন হৈছে - হৈছে - হৈছে পাইছো মই কালি উম, বা কি সমস্যা দেখিছা। আৰু এটা কথা যোৰহাটৰ ফালে অপাৰচনৰ কাৰোাৰ কাবাক ৰত পানীও হৈছে মানে
আমাৰতো এতিয়া কপিলি কলং আকৌ পানী উঠি - উঠি আহিব এতিয়া।
পানী বাঢ়িছে নেকি?
বাহাততো বাঢ়িছে পানী সেইটো কিন্তু বাহি আছে আমাৰ মানে ক'ত গম পাও ষ্টেপ কেইটাত গম পাও ষ্টেপ কেইটাত ডুবি আছে। কিন্তু এতিয়া সেই হেৰিকে পানী কৰ'বাত এৰি দিলে এতিয়া সয়াও ভৰি যাব গৈ।
ভৰিত ষ্টেপ মানে তাই কিহৰ
এই পানীলে নামাজ চেপ কেইটামান আছোনে নদীত
অ নদী বুজিছো আৰু এটা কথা কি জানানে এই সেইফালে তোমালোকৰ এটা বান্ধ দিছিলে তো মাথাউৰি টাইপ সেইটো কাৰণে পানী নহব
এইবাৰ নহ'ব পাৰে অ কিন্তু এই যে কাম স চাইডেতো ডুবিবই আৰু গোতেেইখন তাত যে মানুহবোৰ প্ৰতিবাৰে মান কষ্ট পায়
অব দে মানুহ বিলাক ভুক্তভোগীহে জানে দেই বানপানীত যোন কৰিছে বানপানীৰ কবলত নাই আমাৰতো তেনেকে আগতে মই আগত থাকোতেও হৈ নোপালে বাৰু ইয়াতো বানপানী নাই ন একেবাৰোৰলেয়ৰ ঘৰত হলেও কেতিয়াবা পথাৰে চথাৰে পানী সোমালে পাৰে এইফালে ঘৰৰ বেক চাইডৰ পৰা পানী আহিল অ মান টো আমাৰ ঘৰত মা ঘৰত আৰু তেতিয়াও নাপালো পানী আৰু পানী নাপালো খেই দিক দেই সেইখিনি
আমি ইয়াত আহিহে পানী পাইছো তাকো ইমান বেয়াকে পাইছো
এইবাৰো নাজানো আৰু কি হয় এইবাৰ কিন্তু মানুহে কৈছে
কি কৰিছা
আম বহুত বেছি এইবাৰ
অ আম বেছি হলে কি হয়
মানুহে কয় আম বেছি হলে পানী হয় সেইবাৰ তেনেকুৱা মানে এটা প্ৰবাদ আছে আৰু হয়নে নই কিক ক'ব নোৱাৰিম কিন্তু আগতেও কয় দেই আমাৰ মাহঁতে দেউতাহঁতে যে আমি কঠালি ধান এনেকে উম অ বৌ ভ
ফৌন কৰি আছিলে কালি দিনটোহে বৰষুণ নাই ন আজি দিনটো
অ অ এতিয়াহে বন হৈছে
উম উম
ইয়াতো থাকো কমপ্লিট মুকলি হোৱাই নাই অলপ পিছত
আৰু তাতে সেই অসমৈ মানুহৰ এটা বিশ্বাস আছে জনবিশ্বাস এটাৰ অম্বো বৰষুণ কৰে ফটা হয়
উম আগৰ পৰা হয়।
আগৰ পৰা সটা মানে একে লেঠাৰীয়ে পৰি থকা বৰষুণটোকে সটা বুলি কয় আৰু।
অ।
টো আমি পাই তেনেকে কয় আৰু সতা সতা কি আমি কিন্তু দেখিছো দেই আষাৰত। যেতিয়া সাত লাগে সাতৰ সুৰি দিনাখন কটা হয়
অ আৰু আমিও পাইছ চোৱা ভাঙালে বহুত বৰষুণ দিয়ে।
উম। উম।
এ বছৰত এবাৰ লাগে নে দুবাৰ লাগে। এবাৰ।
উম।
অহ।
অহ এটা প্ৰকৃতিও এটা চেঞ্জ। জানো আচলতে।
সেইটোৱে মন্দিৰৰ ভিতৰতো কি হয় কোনেও গম নাপায় ন।
উম নাপায় মন্দিৰৰ দুৱাৰ মেইন মন্দিৰৰ দুৱাৰটো বন্ধই থাকে।
বন্ধ কৰি দিয়ে তাত বোলে পূজাৰীও সোমাব নোৱাৰে। তেওঁলোকেও সেৱা নকৰে।
মানে ভাবিলে গাটো সিঞৰি যায় কিন্তু দেই। সেইটো এতিয়া মানুহ বিলাক বহুত আহিছে বাহিৰ। প্ৰায় আহে বাৰু প্ৰতিবাৰে। আমাৰ অসমৰ, নিজৰ জেগাৰ মানুহ বিলাকহে কম যায়। বেলেগৰ মানুহবিলাক বহুত বেছি আহে বাৰু প্ৰতি বছৰে। এইবাৰ যেনিবা বেছি হৈছে। কিন্তু, এই, মেলা বুলি বেছি গৈ ছে মানুহ কিছুমান। মই
সেইটোৱে! পূজাৰী এজনে কৈছে যে, এ, এয়া আপোনালোকৰ সেই নহয়, আপোনালোকে যেনেকে আহিছে এইটো সময়ত। এইটো আচলতে, তেনেকুৱা নকৰে। ইয়াত, কেৱল মানুহে পূজা কৰিব আহে। ভগৱানক, সেৰি কৰিব আহে। কিন্তু আপোনালোকে, মেলা হিচাপে আহিব লৈছে, সেই টো নহয় কিন্তু, অম্বুবাচী অৰ্থ। পূজাৰীবিলাকে
বহুত মানুহ, এনেকুৱা কাৰণেও যায়।
কেইটা মানে, গৈ তাত, জয় জুবিন দা-জয় জুবিন জুব দা চিঞৰি আছিলেগে। তাত, ছোৱালী এজনীয়ে ক'লে মানে যে, জুবিন দা সেই, ইয়াত নহয়। ইয়াত, আপোনালোকে মাক পূজা কৰিব আহিছে। জুবিন দায়ে সেৱা কৰিব যদি যদি বেলেগ জেগাত যাওঁক বুলি ক'লেই মানে। তাইক ল'ৰাকেইটাই কিবা-কিবি কৈছে!
উম, উম।
কিছুমানে, অসভ্যালি যতে-ত
কৰে, পৰিস্থিতি-পৰিৱেশ নাচায়।
ল'ৰাবোৰ কিবা, দোঙোৱা-ফটুৱা ল'ৰাবিলাক।
আৰু সেই, ফটুৱা শ্ৰেণীৰ ল'ৰাবিলাক
সেইটোৱে-সেইটোৱে। তাত গৈ পেলাই, কেইটা মানে, এজনী ছোৱালী, এজনী মানে, কিবা ওপৰ-ওপৰদি খোজকাঢ়ি গৈ তাই গাত পানী বটল-চানি বটল দলিয়াইছে। তেতিয়া, বহুতে কৈছে মানে, যে, মাক সেৱা কৰিব গৈ, ছোৱালী মানুহক ইমান অপমান কৰিছে তাত।
ইফালে জয় মাতা দি-জয় মাতা দি চিঞৰি থাকিব। মা কৈছে
দুমুখীয়া স্বভাৱ ল ফটুৱা মানুহবিলাক মোৰ সেইকাৰণে ভাল নালাগে ভিৰ ভাৰ বিলাক। মানে কিছুমান সহ্য কৰিব নোৱাৰা বস্তু হয় মাতো মাতিব নোৱাৰি-মাতো মাতি নোৱাৰি।
নোৱাৰি-নোৱাৰি এ দেখিলে মানে নকৈ নোৱাৰো তেনেকুৱা এটা কথা।
দেখিলানে নিউজটো পাইছে নে যোৱা কালি যে ট্ৰেইনত যে একৈশ বছৰীয়া ল'ৰাটোক উম, ধেৰি চুৰিয়ে খুচি-খুচি মাৰি পেলালে বি
ট্ৰেইনত?
কৰ' পৰা হেৰিয়াত এইখন কৰ পৰা আহি আছে দেলহি নে মুম্বাই? ট্ৰেইনত আহি আছিলে বৰষুণ দিছিলে ল'ৰাটো এনেকে খিৰকি গেটৰ ওচৰত ট্ৰেইনৰ হেৰিয়া ওচৰত ৰৈ আছে দৰ্জাৰ ওচৰত তেতিয়া মানে উম, মাম বৰষুণ পৰিছে ন' ক'লে মানে ট্ৰেইনৰ দৰ্জাখন মাৰি দিবলে এটা মানুহে দৰ্জাখন নামাৰি মস্ত এটা মানে খাব পাই পাই, শকত-আবত, সি মানে খুলি আহিছে, মানুহৰ গাত পানী পৰিছে হয়নে? আহিছে, এতিয়া সি মানে নেমাৰে সি কৈছে আপুনি কিয় অভদ্ৰামি কৰিছে, এইখন মাৰি দিয়ক। সি অলপ আগতে মাকক ফোন কৰি উঠিছেহে যে মা বৰষুণ দিছে মই পামগে আৰু
অ' আমাৰ অসমৰ ল'ৰা?
নহয়, নহয়, নহয়। এই তাৰেই, ডেলহি নে মুম্বাইৰ। তাৰপিছত হেৰি হ'ল মানুহটোক, মানুহটোৱে মানে কলে যে মোৰ লগত হেৰি কৰি নাথাকিবি উম, জীয়াই পেলাই ঘৰ যাব নাপাবি বোলে‌‌ আপুনি কি অসভ্যালি কৰে‌ ৰে তাৰছত ল'ৰাটো টোৰ লগত তৰ্কা তৰ্কি লাগি লাগি চুৰিৱে উলিয়াই ল'ৰাটোক‌ খুচি খুচি খুচি খুচি মাৰি পেলালে। ভিডিঅ'টো চাইছো যে, সি ট্ৰেইনৰ ভিতৰত মাৰি মাৰি উঠ উঠি গুচি গৈছে, ল'ৰাটো তলত তেজ হৈ পৰি গৈছে। তাৰ অলপ‌ পিছত সেই মাক আহি পোৱালীটো, মৰি থাকিলে। ল'ৰাটো ধৰি পেলাই হা, মানুহ আছে। মানুহ ভৰি আছে, কিন্তু সি প্ৰকাণ্ড গুণ্ডাৰ চুৰি লৈ মানুহ, সি তাক কোনেও ৰখাব পৰা নাই তাৰ অকণমানো আফচুচো নাই। সি পুৰা মাৰিচ, নাই সেইয়া গৈ থকা ট্ৰেইনত না আছিলে আৰু সেইটো দবাত, সেয়া একৈচ বছৰীয়া ল'ৰাটো, মাৰা মানুহতো হেৰি মান হ'ব মাৰা মানুহতো তোমাৰ থাৰ্টি চছেভেন, থাৰ্টি এইট এইটো হ'ব। ইমান অস্যভালি।
মানুহৰ হিতাহিত বিলাক কিয় ইমান নাইকিয়া হৈ গৈছে দিনে, দিনে মই
নাজানোঁ।
ভাবিব লগীয়া কথা হৈছে দেই, ইয়াত ভয় লাগা হৈছে ন?
বহুত।
ঠিক আছে বাৰু দিয়া, অ', দিয়া, দিয়া অ'।